হেল্ল' হা বল কি কৰ কি কৰিছা?
এ এইমাট্ৰ আহিলো মই।
আচ্ছা আচ্ছা আচছা।
বাকী তুমি পালাগৈ ঘৰত?
এয় আহ হা হা পালো।
অ'। এতিয়া কি-কি কৰি আছা?
ত পালা গৈ
উম পালো-পালো।
আচ্ছা। ইভিনিং কি খালা?
ইভিনিং একো খোৱা চাহ খাইছো এনে বাহিৰত চাহ খালোঁ। চাহ আৰু পিঠা এইটো কি কয় চিতল পিঠা।
মই যেন্তু বেয়া পাওঁ চবতকে।
হে বেয়া পোৱাাই এই মোৰ এইটো কি কৰে নাৰিকল দি কেনে মোৰ ফেভৰেট নইতো ভাল লাগে খাই, কোনটো ভাল পোৱা?
মই পিঠাই বেয়া পাওঁ। হত অ', সঁচা এই প
একো পিঠা নোখোৱা?
নাহ
তাৰপিছত কেতিয়া পালা ঘৰত?
মই দুপৰীয়া
তাৰপিছত আহি কেনে শুই গলা?
আহি কেনে শুৱা নাই ঘৰ চৰ ঠিক কৰিছো।
অ', অ'। তাৰপিছত শুলা গৈ চাগে এতিয়া দে কি কৰিবা?
এতিয়া এনেই আছো জাষ্ট গেটিং বৰ্ড
হম। বাকী গান চান গাব জানা গোৱা এ গান
তুমি কোৱাচোন কালিৰ গানটো এতিয়ালৈ কমপ্লিট কৰা নাই কি আছিল গানটো এ পাহ অঁ
তেৰি মেৰি
অঁ গোৱা-গোৱা গ গোৱা-গোৱা-গোৱা গ
গান নাগাওৱে মই মই গান গালে হৈছে আৰু নেক্স টাইম পটা নুসুধিবও চাগে
গোৱা গোৱা
লাজ লাগে দেই নাগাও উম এইটো পিছত-পিছত উ ভয়চ ভাইকাই দি দিম
অ'কে ডান বাকী অঁ বল
কা বলে কা
কিছুই ন বলাৰ জন্য আমি বলতে থাকব আৰু কি
উম
অঁ অঁ ডিনাৰ কিহেৰে কৰিবা
কিবা বনাই চাওঁ এতিয়া নহ'লে দুপৰীয়া জি বনাই সেইটো খাম
উম মা ক'ত
হম
মা ক'ত মা তোমাৰ মা পাপাহঁত
অঁ দেউতো অহা নাই এতিয়া মায়ে এই কিবা বনাই আছে নেকি
অঁ
উম
বাকী আৰু কি ক কি ক'ব গৈছিলো মনেতে পৰা নাই কি এটা কব গৈছিলো কোৱা কোৱা মনত আহিব মোৰ তোমাৰ
মাজত কৰা মই এনে থাকো আৰু
হয় নেকি মই কম তুমি শুনিবা উম
হা, কি ক'লা?
মই ক'ম, তুমি শুনিবা
অ', মই ইমান দিন, পাঁচ দিনমান হ'ল চাগে, মই কৈছোঁ দে, মই শুনিম, তুমি কোৱা।
বাকী আৰু কি কম, মই বহুত কম কথা পাতো ন, সেইটো কাৰণে মই মানুহ, কোনবাই যদি মোক কিবা কলে ন, মানুহে ফাৰ্ষ্টত, ফাৰ্ষ্টতে মোক কব, অ' কি কৰা, কিয়, যদি আছে হব, অ' কেনে খবৰ ভাল নে, মই অ' ভাল, তাৰ পিছত মই গুচি যাওঁ, নহলে মই দেখা পালেও মই নামাতিম। কিবা চাউণ্ড লাগি আছে, তোমাৰ ম'বাইলৰপৰা।
মই একো, অ' আচ্ছা আচ্ছা মেছেজ, চৰি, চৰি, চৰি, হাঁ, কোৱা।
আচ্ছা, কি কম ক্যা বোলে হম, শুৰু কৰে আন্ত্ৰাক্ষী, লেকে প্ৰভু কা নাম। বাকী গানে গোৱা আৰু কি কম
তুমি গোৱা। মোৰ কাউৰী মাত শুনা পালে এই গানৰ গানৰ এই ডাঙৰ ডাঙৰ প্লেটফৰ্ম বোৰৰ মানুহ পাগলা হৈ যাব।
আৰে, তুমিয়ে কৈছা কাউৰী মই মোৰ দেখোন ভাল লাগিব পাৰে কি ঠিক, গোৱা এটা।
তুমি গোৱা।
মই তো কৈছোৱে, মই পিছত শুনাই দিম, তাৰপিছত আকৌ নেক্সট টাইম কথা নকবাও চাগে